বন্ধু কি অ বন্ধু কি খবৰ।
আহ ভাল দিয়া কোৱা।
অ কি কৰি আছা।
এনে বহি আছো বাৰু।
অ আজি মানে অকমান সময় আছে যদি তোমাৰ মানে আমাৰ এ প্ৰকৃতিৰ ওপৰত অকমান কথা পাতিম ভাবিছো। আলোচনা এটা কৰিম মানে। প্ৰকৃতিৰ মানে আমাৰ যিটো আমাৰ পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ বৰ্তমানৰ আৰু মানে ইয়াৰ দহ বছৰ আগত। তেনেকুৱা আছিল। আজিতো ধৰা তেনেকুৱা নাই। পৰিৱৰ্তন হৈ গ'ল। প্ৰদূষণ হ'ল কিবা বায়ু প্ৰদূষণ, শব্দ‌ প্ৰদূৰষণ গতিকে তুমি আগৰ পৰিৱেশৰ বিষয়ে কি ক'বা বা আজিৰ। পৰিৱেশ দেখিক কি ক'বা তুমি।
অ আগৰ পৰিবেশৰ বিষয়ে ক'ব গ'লে, তুমি আগৰ আগৰ নিচিনা উম যিহেতু ঠাণ্ডা এতিয়া নাই আগত কিমান ঠাণ্ডা হৈছিলে এতিয়া যিহেতু ইমান গৰম পৰে। তোমাক গছ গছনি না থকা বাবে প্ৰভাৱ পৰিছে। আমাৰ অ পৰা যিটো আমাক লাগে। আৰু আমাক এই স নহ'লে আমি জীয়াই থাকিবই নোৱাৰোঁ। যিহেতু আমি আৰু আমাৰ তাৰে বহুত বস্তুবোৰ আমি ব্যৱহাৰ কৰোঁ তাৰে ঘৰ বনোৱা হয় বহুত যেনেকুৱা আমি ব্যৱহা ব্যৱহাৰ কৰো সিহঁতক আমি ভালকে ৰাখিব লাগে। যেনেকুৱা গছ গছনি কাটি কাটিকে ৰাস্তাবোৰ বনাইছে সেইবোৰ আমি অলপ বন্ধ কৰিয়ে আৰু আমি আহ বেলেগ জেগাত নতুনকৈ গছ গছনি প্ৰকৃতিবোৰ ধুনীয়াকৈ ৰাখিব লাগে। অ তোমাৰ তোমাৰ মতেদি কি কৰিব লাগে? তুমি অলপ কচোন।
এতিয়া মানে আজিৰ পৰা দহ বছৰ আগত বা যি যি কি কুৱা খনি কাট বনাঞ্চল মানে
হয় হয় তোমাৰ অলপ নেট তো অলপ ৰূপালীম দি আছে নেকি?
কওক এবাৰ শুনিছা নে? অঁ মই কৈছিলো যে আমি হব আমি আগবাঢ়ি যাব লাগিব। কিন্তু সেই বুলি আমি যদি আমাৰ প্ৰকৃতিক আমি ধ্বংস কৰি যদি মানে আমি যদি ভাবোঁ যে আমি আগবাঢ়ি যাওঁ কিন্তু সেইটো মই মানে সেই তাৰে মই পক্ষপাতি নহয়। প্ৰাকৃতিক যে আমি ধ্বংস কৰি গছ গছ গছ গছনি দাল কাটি তাতে আমি পকি বা কিবা পকাৰ কিবা ঘৰ বা এনেকুৱা কিবা নিৰ্মাণ কৰিম। সেইটো মই ভাল বুলি মই নাভাবোঁ কাৰণ কিয় আমাতকৈ উন্নত উন্নত দেশ আমাৰ মই সেইদিনা চাইনাৰ মই ভিডিঅ' এটা চাইছিলোঁ। তাতে মানে যে এডাল পুৰণা গছ এডালৰ কাৰণে তেওঁলোকে তেওঁ ৰাস্তাই মানে তেওঁলোকে সলনি কৰি দিছে। সেইফালে যাবলগীয়া ৰাস্তাটো এডাল গছ কাৰণে ইমান এটা উ উন্নত দেশ। খনে যদি সেনেকুৱা এটা পদক্ষেপ ল'ব পাৰি আমাৰ তেতিয়াহ'লে ভাৰতেও কিয় নোৱাৰিব। ভাৰতেও পাৰিব।
অঁ পাৰাতো পাৰিব কিন্তু আমাৰতো বেলেগে পলিটিক্স।
হয় হয় হয় হে আমাৰ অঁ এনেকুৱা কিছুমান মানে। ব্যক্তিৰ নিজৰ লাভৰ বাবে মানে প্ৰকৃতিৰ। মানে তেওঁলোকে ভাবি নাচায় যে, প্ৰকৃতিখন ধ্বংস কৰিলে। আমাৰ তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী। বা আমাৰ নতুন উঠি অহা প্ৰজন্মৰে বি। বিপদ আজিৰ পৰা দহ বছৰ আগৰ জলবায়ু। যিটো ঠাণ্ডা পৰিৱেশ আৰু আজিৰ পৰিৱেশ হল বহুত। মানে।
উম পাৰ্থক্য আৰু অ পাৰ্থক্যও আছে। তোমাৰ বহুত সলনিয় । হৈ গৈছে যে। এতিয়া অ গৰম । বা এনেকুৱা।
উম আৰু এতিয়া চব বৰষুণো নোহোৱা হৈছে। এ। বৰষুণো খুব কমেই আহ আজিকালি যি বৰষুণ মানে এচিড বৰষুণ নহয় এচিড বৰষুণ আমি পঢ়িবলৈ পাইছিলোঁ। কিতাপত। বিজ্ঞানত সেই এচিড বৰষুণ হয় আজিকালিত। তাৰ মানে এক নম্বৰতে প্ৰদূষণ হৈ এই তোমাৰ ধোঁৱা । কল কাৰখানাৰ লেতেৰা মানে ধোঁৱাবোৰ। তাৰে বেয়া হৈ। এইবোৰ ৰাসায়নিক দ্ৰব্যবোৰ নদীত পেলাই। তাৰ ফলত পানী প্ৰদূষণ।
পানীবোৰ দুখন হয় মাটিবোৰ দুখন হয় ঠিকেই ক'লা তুমি আমি প্ৰকৃতিটো। ৰক্ষা কৰিবৰ কাৰণে আমি কি কি অ সুযোগ কৰিব পাৰিম সুযোগ লব পাৰিম তুমি অলপ কব পাৰিবা নে?
অ হয় আমি মানে প্ৰকৃতিৰ যিটো মানে আমি জলবায়ুটো মানে অটুট ৰাখিবৰ কাৰণে আমি ধৰা বেছিকৈ আমি বৃক্ষৰোপণ কৰিব লাগিব। বৃক্ষৰোপণ কাৰ্যসূচী। বোৰ আমি মানে আমি বহল ভাৱে প্ৰচাৰ কৰিব লাগিব যাতে গছ থাকে। থাকিলেহে মানে মানুহ থাকিব যিহেতু জুবিন দাই আমাৰ এটা ব এটা দিছিলে তেওঁ খুব প্ৰকৃতি প্ৰেমী আছিলে। জুবিনদাৰ আমাৰ গছ ভাল পাইছিলে পাহাৰ বনাঞ্চল আদি সেইবিলাক আমি বৃদ্ধি কৰিব লাগিব। থাকিব।
এইটো ৰুবি গছ ৰুব লাগিব। সেইটো ঠিকেই ক'ল। গছ গছনি আমি ৰুব লাগিব আৰু তাতে অলপ । ভালকে তা এহতক সুযোগ কৰিব লাগিব।
কৰিব লাগিব। অ বোৰ তাৰ পিছত আকৌ এইবোৰ যিবোৰ মানে এইয়া গছ কাটি থাকে বনাঞ্চলবিলাকত অ সেই সেইবোৰ বন্ধ কৰিব লাগিব আৰু মানে এই যে প্ৰদূষণ বায়ু যিটো মানে কল কাৰখানাৰ লেতেৰা ধোৱা সেইবোৰ যাতে অকমান অ একেবাৰে বন্ধ ন কৰিলেও মানে যাতে অলপ কম কৰিব পাৰি আৰু তাৰ ওপৰত গুৰুত্ব
হয় হয়, অ, হয়, তুমি ঠিকেই ক'লা এনেই অ মোৰ মোৰ ক'ব গলেও একে তুমি যিহেতু ক'লা কল কাৰখানা খানাবোৰে সেইবোৰ অলপ কৰিব লাগে এতিয়া বৰ্তমান নতুনকে আৰু এটা প্ৰব্লেম টো হৈছে তোমাৰ প্লাষ্টিক । প্লাষ্টিক যিহেতু প্লাষ্টিকৰ সেইটোতো ফট'ককে পচিও নাযায় দহ অ তোমাৰ দহ পোন্ধৰ বছৰত মানে মাটিৰ তলত প্লাষ্টিকটো যেনেকুৱা থাকে সেনেকুৱাই থাকে। সেই। টোতো অলপ হ্ৰাস কৰিব লাগিব আমি। ইউজ কৰাত অলপ বন্ধ কৰিব লাগে?
হয় হয় তাৰ সলনি মানে হয় প্লাষ্টিকৰ সলনি মানে।
সলনি কাগজ ইউজ কৰিব পাৰি?
জ্বৰ হয়। এই আমাৰ এতিয়া কি কয় ঢকুৱাৰ এই। গাঁৱত যে পাই ঢকুৱা বেৰ তামোলৰ। এইেই তেনেকুৱা মই দেখিছোঁ সেনে। তেনেকুৱা আমাৰ মানে নেচাৰেল মানে প্ৰাকৃতিক যিবোৰ প্ৰকৃতিৰ গছ পাত আদিৰ পৰা মই দেখিছো? মানে কিছুমান সনেকুৱা ধৰণৰ। প্ৰস্তুত কৰিছে সেইটো এটা খুব ভাল কাম কৰিছে? আমাৰ তাৰ ফলত প্ৰকৃতিৰ। কও মানে সি প্লাষ্টিক ব্যৱহাৰ নোহোৱাৰ ফলত। মানে যিটো আমাৰ বা পেলনীয়া যিটো আমাৰ পাতবোৰ সেই পাতৰ ফলত পেলনীয়া সামগ্ৰী এটাৰ পৰা যদি এটা ভাল এনেকুৱা বস্তু এটা হয় তেতিয়া আমাৰ এইটো ভাল কথা আমাৰ। ৰাইজৰো মানে অকমান। তেওঁলোকৰ উপাৰ্জনৰ পথ এটা হয়।
অ সেইটোতো হয় বাৰু তুমি ঠিকেই কলা সেইবোৰৰ কাৰণে আমি নিজে অলপ গুৰুত্ব দিব লাগে আমাৰ নিজে অলপ সেইটো কৰিব লাগে? অ নিজে ব্যৱহাৰতটো প্লাষ্টিক। প্লাষ্টিক ব্যৱহাৰটো অলপ কম কে কৰিব লাগিব?
উম।
যিহেতু নালা চালা ড্ৰেইন চেইন অ ড্ৰেইন চেন সেইবোৰ কাৰণে। অ জাম লাগিগে তোমাৰ অ বানপানীৰ এইটো সৃষ্টি হয়।
অ অ হয় হয় অ নলাবোৰ বন্ধ হৈ থকাৰ। ফলত বানপানী হৈ যায়।
অ সেইবোৰ সেইবোৰ। আমি নিজে অলপ সটো ব্যৱহাৰটো কম কৰিব লাগিব বন্ধই কৰিব লাগিব?
হ
অ তাৰপিছত? তোমাৰ এনে তুমি গছ গছনি লগাইকে ভাল পোৱা নে।
হয় হয় মই এই আমাৰ অলপতে যে গ'ল বিশ পাঁচ জুন আমাৰ বিশ্ব পৰিৱেশ দিৱস। সেই সেইদিনাই আমি মানে সোণাপুৰৰ। তাত এটা আমি কাৰ্য্যসূচী লৈছিলো অ আমি সেই কাৰ্য্যসূচীত মানে প্ৰায় আমি তিনিশটা গছ পুলি আমি এনেকে ৰুইছিলোঁ আমাৰ মহাবিদ্যালয়ৰ ফালৰ পৰা গৈ বিভিন্ন ঠাইত মানে অ তিনিশ প্ৰায় তিনিশ গছ পুলি আমি এনেকে ৰুপন কৰিছোঁ তেনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ মই ভাবোঁ অকল যে বিশ্ব পৰিৱেশ দিৱস অকল এটা দিনতেই সকলোৱে কৰিব লাগে হয় নহয় আমি য'ত যেনেকৈ সুবিধা পাওঁ মানে অঁ পাৰিলে কৰি থাকিব লাগে অঁ অকল এটা দিনতে কৰি কৰিম বুলি নহ'ব
উম সেইটোতো আমি ভালকে কৰিব লাগে আৰু তুমি কি ক তোমাৰ ঘৰৰ আওচৰে পছৰে কি গছ লগাইছা তুমি যিহেতু অ তুমি ভাবা সেইটো ইন ফিউচাৰ ভাব
উ
ভাল হ'ব বুজ
মই লগাইছোঁ আমাৰ অগৰু গছ আছে তাৰপিছত শিমলু আৰু আছে আমাৰ বিভিন্ন ধৰণৰ ডালিমৰ মই গছ আছে আমাৰ ঘৰতে মই লগাইছিলো তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰজাতিৰ গছ আছে চেগুণ আছে চেগুণ আছে
চেগুন গছ
অ আ ত মূল্যক এনেকুৱা গছ আৰু অ হয় এনেকুৱা ধৰণৰ কিছুমান আছে আৰু তুমি লগাইছ নে কিবা?
অ মইও ঘৰত গছ পুলি বুলি ক'লে মই বেছি প্ৰিফাৰো কৰোঁ মই বা এনে ফল মূলৰ গছ পুলি লগাব কাৰণে এনে আৰু মই ফল মূলৰ গছ বুলি বৰ ভাল পাওঁ‌। অ অ আৰু আমাৰ ঘৰৰ চাৰিওফালে তুমি ফল মূলৰ গছ দেখা পাবা যে টো অ নাৰিকলৰ তুমি এভৰিথিং কব গলে চব খিনি চব চব বস্তু পাই যাবা অ তুমি নাৰী কল গছ আছে আম গছ আছে কঁঠাল গছ লিচু আছে কেইদিন মান আগত মই দুখন মান লিচু ডুৱাৰ্ছ আনিকে লগাইছিলো। এ বিশ্ব পৰিৱেশ দিৱস সেইদিনা আৰু এনেও মই লগাই থাকো মই আহ ফল-মূলৰ গছ বৰ বেছি ভাল পাওঁ আৰু হে এইটো গছ বোৰ লগাও আহ তুমি এনে কি গছ লগাইগে। তুমি এনেক কি গছ লগাই বেছিকে ভাল পোৱা।
মইো তুমি কোৱাৰ দৰে ফল-মূলৰ গছবিলাক মানে লগাই ভাল পাওঁ আৰু সেইবিলাক মই মানে বেলেগকো মই কম লগাবলৈ কিয়নো মানে সেই ফল-মূল বিলাক থাকিলেহে ধৰা চৰাই চিৰিকটি বিলাক আহিব খাদ্য হ'ব তেওঁলোকৰ তেওঁলোকেও খাদ্য পাব, আমিও পাম।
আমিয়ে পাম সেওঁলোক তেওঁলোক অ অ এনে মূ তুমি কি কি ভাবা, বেছি মূল্যবান গছটো কি হয়, তুমি কি ভাবা?
মূল্যবান গছ বুলি ক'ব গ'লে এতিয়াতো মই কওঁ যে প্ৰত্যেকডাল গছৰে তেওঁলোকৰ মানে প্ৰত্যেকডাল গছৰে মূল্য আছে কিয়নো সেই গছবোৰৰ পৰা আমি অক্সিজেন পাওঁ। নহয় জানো? সেই অক্সিজেন হাৱাহ আহ, হয়। যিহেত ত' সেইবাবে আমি মই কওঁ যে তো অ অ গছ থাকিলেহে মানুহ থাকিব। নহয় জানো? আ গতিকে আমি সেনেকুৱা, আ এইবোৰ আমি গছ-গছ গছ-গছনি কটা কম বন্ধ কৰি আমি অধিক হাৰত গছ-গছনি ৰুব লাগিব, ঠিক তেতিয়া মানে আমাৰ জলৰ বায়ুটোও মানে আমাৰ মানে ভাল হৈ থাকে। থাকিব। আউটোত থাকিব। হ, গতিকে আমাৰ আজিৰ বক্তব্যটো ইতিমধ্যে প্ৰায় উমহু হৈছে আৰু। শেষৰ ফাললৈ আহিছোঁ, ইমানতে আজি আমাৰ এইখিনি সামৰিছো, ধন্যবাদ। ঠিক আছে। আহ, উমস শিট